কি কৰিছা
আছো হয়নি
অ মইো আছো এনে বহি
অ নাই হোৱা নাই মই এনেই নদীখনে ওলাই আহিছো অলপ
অ স নেকি তোমালোকৰ ফালে নদী আছে নেকি
উম ব্ৰহ্মপুত্ৰ।
অ হয় নেকি আমাৰ ফালেও আছে বাৰু কিন্তু অলপ মানে দূৰ যাব লাগে আৰু।
অ কি তোমালোকৰ নদীখৰ নাম কি?
আমাৰ খনৰ নাম ভৰলি।
অ ভৰলি।
আহ। মানে আমাৰ ঘৰৰ পৰা মানে অলপমান দূৰ আৰু নদীখন।
উম আমাৰ ঘৰৰ আগফালেই নদীখন।
অ ইমান ওচৰত এনেকে।
উম।
অ যাব লাগিব ৰ'বা তেতিয়াহলে তোমালোকৰ ঘৰলে।
উম উম আহিবা আহিবা ফটো চটো উঠিব পাৰিবা ধুনীয়া আৰু।
উম ফটো উঠা প্লেচ আছে মানে ন।
উম উম আছে আছে তুমি আনকি নাও চাও আছে নাৱত ধুনীয়াকে কে বহি ফটো চটো উঠিব পাৰিবা।
অ অ হয় নেকি হ'ব বাৰু তেতিয়াহলে। যাব লাগিব ৰ'বা।
উম তুমি চাহ খালে নে নাই? উম মাতিম দিয়া আহকিয়ে যাম ত।
উম মই চাহ খোৱা নাই। মই মানে এনে ওলাই আহি ছিলো ন এতিয়া বহি আছো মানে লগৰ জনী ঘৰত।
এহ।
ঘৰত ঘৰত গৈ পেলাই চাহ খামগে আৰু।
অ অ।
উম মানে মই হেৰি ফাষ্ট ফুডৰ মানে দোকান এখন দিম বুলি ভাবিছো অ।
উম কেতিয়া?
কেতিয়া মানে-
তুমি দিয়া যদি হেৰি কৰিবা তুমি গৰম বন্ধ নিদিবা। মানে আগষ্ট মানত দিবা তেতিয়া খুলিব ন স্কুলবিলাক।
অ অ। অ তেতিয়া ভাল হ'ব ন।
উম।
তুমি পাৰ্টনাৰিপ কৰিবা নেকি মোৰ লগত?
উম উম কৰিম দিয়া।
জানা নে নাজানা আও। বোৰ মম, চাওমিন, চিকেন পকৰা।
মই ৰল ও বনাব জানোছিল
অ আকৌ ব্ৰেড চপ।
উম উম। জানো জানো বেডশ্বপটো এনেও সহজে আছে। উম।
মানে ভাবিছো আৰু নতুন সৰুকে মানে দোকান এখন খুলিম বুলি।
উম উম।
তুমি মানে জানা ন তেতিয়াহ'লে আৰু কি কি জানানো বনাবলে?
মম, চাওমিন চিকেন পকৰা, চিকেন ৰল, এয়া জানো আৰু বনাবলে।
উম এগ ৰোল থাকিব আৰু।
উম উম।
অ পৰঠা এনেকে কিবা কিবি দিম আৰু ন।
উম-উম।
তাকে মানে তোমাক সুধিছো আৰু তুমি যদি পাৰা তেতিয়াহ'লে মোৰ লগত মানে পাৰ্টনাৰশ্বিপ কৰিব পাৰিবা।
উম, পাৰিম-পাৰিম।
উম'। মই জনাই দিম বাৰু তোমাক। আৰু তোমাৰতো এতিয়া সময় থাকিব লাগিব ন'।
এহ।
উম, তুমিও জনাই দিবা মোক, কেতিয়াালৈ তুমি ফ্ৰী থাকা।
শুনা আগষ্ট মানতে খুলিম ব'লা, তেতিয়া মানে ফাৰ্ষ্ট মানে কলেজত চব স্কুল স্কুলত মানে পোৱালি বিলাক আহিব ন' তেতিয়া ভাল হ'ব আৰু
হ'ব বাৰু
অহ।
তুমি পঢ়া-শুনা এৰিলা নেকি?
উম, মানে নাই এৰা মানে এবাৰ হায়াৰ ছেকেণ্ডৰী ফাইনেল দিম কিন্তু পাৰা যাবও কৰিবলে।
অ', -অ' আকৌ চাই লবা আৰু তোমাৰো মানে পঢ়া- শুনাৰ প্ৰতি মানে
মানে আজিকালি, আজিকালি পাৰে মানে কলেজত নাযায়তো ঘৰত পঢ়িও দিব।
অ' একজাম দিব পাৰি ন উম'।
উম'।
পাৰিবা বাৰু তেনেকে মই বাৰু পঢ়া-শুনা এৰিলো।
উ।
মই এম এ কৰি পেলাই এৰি দিলো।
অ'।
উ।
ভালে ভাবিছা বাৰু।
উম, মানে সৰুকে দোকান আজিকালি ইমান লাভ হয় ন ফাষ্ট ফুডবোৰ।
উম, বহুত হয় তুম বেলেগত যাবাচোন কিমান মানে কিমান। জমা হৈ থাকে খাবলৈ
উম'। আৰু তো মমো, চাওমিন বুলি কলে মানে তো এনেও ছোৱালী বোৰতো ইমান পাগল হৈ যায় ন'। আৰু আজিকালিতো চবে খায় ন' সেইটো ল'ৰাবোৰেও খোৱা হৈছে আজিকালি।
উম, চবেই খায়।
উম'। আকৌ এনেকে হোম ডেলিভাৰীও দিবলৈ পাৰিম যদি তুমি পাবা আৰু উম-উম। তাকে আৰু বাকী ঘৰত তোমাৰ মাহত ভাল।
ভালেই দিয়া তোমাৰ।
অ' ভালেইে দিয়া।
উম'।
পিছে আজি ভাত কিহতি খালা দিনত।
আজি মই ভাত ডিম-ডিম আছিল আকৌ ভাত চবজি এনেকে আৰু দালি। এনেকে খালো আৰু তুমি।
মই আজি গাহৰি খালো।
অ' দিনতে গাহৰি খাই দিলা।
উম, আমাৰ মানে ইয়াতে আজি দেওবৰীয়া বজাৰ আছে যে
অ অ আমাৰ আকৌ কাইলেহে হ'ব বজাৰ।
অ এ।
উম।
আমাৰ দূৰ আছে বাৰু টাউনত যাব লাগে।
অ অ ভালে বাৰু।
এ।
আমাৰো টাউনখন মানে ওচৰতে বাৰু টাউনৰ বেছি দূৰ নালাগে যাবলে।
উম।
দছ মিনিটৰ ৰাস্তা। তাকে ভাব অ আমি মানে খোজকাঢ়িও যাওঁ কেতিয়াবা।
অ।
উম কেতিয়াবা চাইকেলতে যাওঁ মানে লগৰবোৰ থাকিলে মানে আকৌ খুজ কাঢ়ি গ'লে মানে বেছি ভাল লাগে ন।
উম কথা পাতি পাতি।
তি
কাপা এতিয়া ওলাই যাম বুলি ভাবিছো মানে এনেকে কিবা খাবলে কাৰণে। চাওমিন তাওমিন আৰু এইটো সময়তে এনো খাবলে ভাল লাগে ন।
উম ভাল লাগে।
তুমি কি ভাল পোৱা এনে?
বনে মই এনেই ভাল পোৱাৰ পিছত মম' খাই ভাল পাওঁ চিকেন ৰল খাই ভাল পাওঁ।
চিকেন পকৰা টোও ভাল লাগে।
উম উম উম সেইটোও ভাল লাগে বাৰু।
আমি চোন বিজনেচ কৰিলে মানে আমি নিজে খাই আদায় কৰিম।
এয়েতো উম বেলেগক চাগে দিবলৈ নহবই চাগে আমি খাই খাই খতম হব।
ক'ব চাগে আমি
চাবাচোন মানে আমাৰ ফাঁষ্টৰ কেইদিন হ'ব পাৰে এনেকুৱা কিন্তু পিছৰ পৰা আমাৰ আমনি লাগি যাব চাবাচোন নিজে দোকান দিম ন
বনাই থকা হ'ব হব তাৰ পৰা আকৌ মানে গোন্ধটো পোৱাই থাকিলে মানে বেছি মানে খাবলৈ মন নোযোৱা হ'ব আৰু।
উম উম সেইটোয়ে
তাকে আওঁ এতিয়া তেতিয়াহলে সোনকালে আৰু এইবোৰ বস্তু চস্তু বোৰ মানে আনি হেৰি কৰিব লাগিব আৰু এতিয়া জুলাই মাহ সোমাবই এতিয়া জুলাইৰ পাছতো আগষ্ট হ'বই ন।
উম এটা কাম কৰিবা উ হেৰি কালি মান মই তোমালোকৰ ঘৰত যাই যাম।
উম আহিবা অ হ'ব। বাৰু
উম
এতো ডিচকাচ কৰিবই লাগিব ন।
উম মিলা লিষ্ট এখন বনাব লাগিব।
অ লিষ্ট বনাব লাগিব ক কোনটো কি কৰা হ'ব। কি কি আইটেম থাকিব উম। মম' চাওমিনতটো বাৰু এনে থাকিবই বাৰু।
উম।
উম আৰু দুজনী মান লাগিব জানা। মানে পাৰ্টনাৰিপৰ কাৰণে কাৰণ দুজনেতো নোৱাৰিম ন ইমান বোৰ আইম বনাবলৈ কাৰণে। ক যদি হোম।
আৰু তাতে আমাক লাগি আৰু। আমাৰ কোনোবাই আৰু মমো ব একেবাৰ বনাই দিবতো নোৱাৰো ন কেইজন মন টো
অ কেইজনীমানতো লাগিবই ন। পাৰ্টনাৰশ্বিপ কৰিব লাগিব আৰু দুজনী মানক ক'ব লাগিব।
উম ক কৈ ল'বা।
তটো আৰু কোনোবা যদি অৰ্ডাৰ দিয়ে ঘৰত। মানে হোম ডেলিভাৰী যদি দিয়ে তেতিয়াতো আকৌ ঘৰত। দিব লাগিব উম মানুহ খাব লাগিব তেনেকে
উম অ অ।
তাকেতো দাহে আও। কালৈ আহিবা তেতিয়াহ'লে।
উম উম যাম দিয়া।
অ। প পেলাই ভালকে ডিচকাছ কৰি ল'ম আৰু ন?
উম কৰিব লাগিব।
কোন থাকিব পাৰ্টনাৰশ্বিপত।
উম।
এনেবৰে আমাৰ ঘৰৰ মানুহ ঘৰৰ মানুহ বোৰো বাৰু পাৰিব।
অ, তেনে নালাগে তুমি কত ল'বা তোমাৰ ঘৰত মাহত যদি কোনোবা আছে তেনেকুৱা।
হ'ব বাৰু তোমালোকৰো যদি মাহতে পাৰে এইতো সন্ধিয়া সময়তহে দিয়া হব ন' এনেতো অ, দিনতটো দিয়া নহ'ব বাৰু
মোৰ মা নোৱাৰিব মানে মোৰ মা নোৱাৰিব মানে ঘৰতে দোকান আছে যে।
অ', অ', হয় নেকি।
উম, মা দোকানত থাকিব লাগিব।
অ', আমাৰ মায়ে পাৰিব কিন্তু দেউতাহে নোৱাৰিব কাৰণ দেউতাৰ মানে ডউতি আছে য যে উম, সন্ধিয়াহে আহে দেউতা। দেতাই নোৱাৰিব মায়ে পাৰিব বাৰু। তুমিও কাৰোবাক কৈ দিবা যদি তোমাৰ এনেকে চিনাকি আছে কোনোবা।
উম, কম দিয়া উম খুলি উম একে মিলি জুলিটো
অ, মিলি-জুলিতো কৰিব লাগিব এনেইতো অকলেতো কৰা কাম নহয় ন' সেইটো আৰু কিমান বস্তু বনাব লাগিব ম'ম' বনোৱাটো ইমান ধেমালি কথা নহয় ন'।
উম, সেইটোৱে।
ইমানবোৰ বনাব লাগিব।
ভাত-চাত হলেওতো একেবাৰতে বনোৱা হয় ন'সেই বিলাকতো নোৱাৰি নহয়।
উম,
মই আহিলে বনোৱা হয় এইবিলাক।
সেইটোৱেই টো।
আগে বনাই থলেও ঠাণ্ডা হৈ যায় এইবিলাক।
উম, সেইটো আগতে বনাই থলেওতো নোৱাৰি। মা নে মানুহ আহিলে মানেহে এনে আবেলিৰ পৰা ষ্টা ষ্টাৰ্ট কৰিম তেতিয়াহে মানে সন্ধিয়ালে হ'বগে।
উম, সেইটোয়ে কৰিব লাগিব।
তাকেটো।
কালি আহিবা, ভালকে ডিচকাছ কৰিম ন। কিমান লাগিব? কি কৰিব লাগিব? আমাৰতো ইমান আইডিয়া নাই ইমান নিজৰটো নতুনকে ষ্টাৰ্ট কৰিম। অপ পইচাও লাগিব পইচাৰো কথা আছে এতিয়া কিমান বস্তু আনিব লাগিব। কিমান কি কৰিব লাগিব।
উম কিমান পইচা লাগিব হাতত সেইতিয়া
সেইটোৱে ত। সেনেকে ভাবিছো আও সৰু মানে প্ৰথমতে নো
এনে থকাৰ সলনি এনেকে খোলাই ভাল আৰু ন।
তো কিবা এটা নহয়তো কিবা এটা কৰি তো খাবই লাগিব ন। আও ঘৰতটো এনেই থকা হয় ঘৰত এনে থকা সময়কণতো তেনেকুৱাই কিবা এটা কৰি থাকিলে হ'ল আৰু। পইচাটো আহি থাকিব আমাৰ হাত খৰচ উম।
হাত খৰচটো লাগিব
অ সেইটোয়েতো হ'ব নহলে তুমি আহিবা কাইলে। ডিচকাচ কৰিম পাৰলে ন ভালকে, উম হ'ব দিয়া।